অ', হেল্ল' কোৱা?
উম, কোৱা কি কৰি আছা? ভাত খাইছা? খালোঁ। ময়ো খালোঁ দিয়া।
কিহেদি খালা? এই ৰ'দ খনত, কোন ওলাই যাব, ইমান গৰমত।
তুমি? মানে সুধিছোঁ তুমি, তুমি ওলাই নোযোৱা?
অ', মই ওলাই নেযাওঁ। কোৱা?
ওলাই গ'লে চাবা।
কিয়?
বাহিৰত কি হৈ আছে, কি নাই হোৱা।
অ', আচ্চা-আচ্চা।
কেনেকা।
অ', অ', তাকে।
গৰম কেনেকা, মানুহ বিলাকৰ পাইছে।
অ।
খানা কি দি খাইছা, হাত দি নে অ নে, চৰি চৰি, ধেমালি কৰি‌ দিলো দেই, বেয়া নাপাব।
ভাত কি ভাত‌ কিহেদি খাইছা?
হেল্ল'।
নহয় কোৱা, সঁচাকে কোৱা, কি দি খাইছা?
হাতে দি।
চবজি? অ।
চব্জি আমি মই খাইছোঁ তোমাৰ পতলাল তৰকাৰী।
উম, উম।
দালিৰ ভাত।
উম।
পাপৰ, চাটনি।
উম।
স্লাড, এইবোৰেদি খালো। এইবোৰে দি খালো। তুমি কিহেদি খালা?
মাংস।
অঁ। মাংস দিনততো খাব নালাগে দেই মাংস বেছি। মাংস মাছ।
খাব লাগে, ৰাতি খাব নালাগে, ৰাতি কাৰণ খুচ, হজমতো হ'ব নোৱাৰে না', শুইয়ে যোৱা মানুহবিলাক খাই কেনে। দিনত খাই কেনে হজম হৈ যায়, খোজ চোজ কাঢ়ে। অ', তুমি নাজানা নেকি?
ন' মাংস মাছটো নিয়ম মতে খাবই নালাগে, মানুহৰ আত্মহত্যা তা কৰি কিনে। এচব বহুতে খায়েই এতিয়া আৰু। মই মই মানে নাখাওঁ হা, এইবোৰ। অ', মই এইবোৰ নাখাও মাছ মাংস মানে, নন ভেজ মই নাখাওৱে।
আচ্চা আচ্চা, মই মানে চেষ্টা কৰিছো, মই পাৰা নাই মানে। এৰিম আৰু।
অঁ।
যেতিয়া ভেজিটেৰিয়ান হৈ যাম, চব এৰি দিম বাৰু।
অঁ। হয় বাৰু। সেই মানে
খাব লাগে, এনেকুৱা নহয় খাবা, খোৱা মানুহ খাবই লাগে।
অ', অ', আমাৰ ঘৰত কি কৰিব, আমাৰ ঘৰত মানে মই মানিলেও, চবেই যদি নামানে, আনিলেতো মানে অলপ নোৱাৰি ন, ঘৰত যদি গোটেই ঘৰৰ মানুহ ভেজিতেৰিয়ান হয়, তেতিয়াহলে পাৰি আৰু।
অঁ। তোমালোকে সদায়
সদায় কৰা নেকি সদায় মানে, সদায় হৈয়ে যায় আৰু।
অ।
আই অ গা, গা বিষাই গা বিষ খাই যায়, মানে ইমান খুইছো ন' আজি।
অ।
অ গাটোৱে বিষাই গ'ল মানে।
কিমান টাইম শুইছা?
আজি, দুই ঘণ্টা।
দুইঘণ্টা শুইছা।
অঁ
হা ৰাতি
ৰাতি পুৱা
কেইটাত?
আঠটাত উঠিছোঁ।
জল্দি উঠিব লাগে, ইমান দেৰিকে উঠে নেকি, আঠটা বজাত।
অ', তুমি কেইটাত উঠা, পাঁচটাত?
মই চাৰে পাঁচটা, ছটা বজাৰ আগতে উঠি যাওঁ।
আচ্ছা, ভাল কৰা, ভাল কৰা। উঠি কেনে কি কৰা কৰা?
উঠি কিনে অলপ ৱাক কৰোঁ।
আৰু
খোজ কাঢ়িব যাওঁ।
মানে, ৱৰ্ক কৰাৰ আগত।
উঠি কিনে তোমাৰ, মুখ-চুখ ধু অলপ, জোতা চোটা পিন্ধি, ৱক কৰিব যাওঁগে।
বিছনাতে, ছটা
বিচনাত নহয়, ৰাস্তাত।
অ মই যে, বিচনাতে আছা, সুধিছো তোমাক বিচনাতে এতিয়া? অ', এতিয়া অ এতিয়া বিচনাত নাই।
মই অলপ কাম কৰি আছোঁ। মানে মই, মোবাইলৰ দোকান আছে ন' মোৰ।
অ। অ', অ'।
মই মোবাইল কেইটামান মানে, কথা পাতি-পাতি, বনাই আছো।
উম, উম, ভালেই কৰিছা। মোৰো আছে।
কি আছে তোমাৰ
চাইকেল ঠিক কৰা দোকান এখন।
তুমি ঠিক কৰা?
তুমি ঠিক কৰা উম, এ সৰু পোৱালি কেইটামান আহিছে চেইন ঢিলা হৈছে, টাইট কৰি আছো। আৰু মোৰ পান তামোলৰো দোকান আছে। মই ষ্টেচনত দিওঁ।
ষ্টেচনত পা
ষ্টেচনত পান তামোলৰ দোকান দিয়া উম, আৰু বিজনেছটো বিজনেছ হয় ন সৰু ডাঙৰ বুলি নাই আৰু। ছত, সৰু ডাঙৰ জোতা চিলোৱা দোকান আছে মোৰ চবৰ লগতে থাকে উম।
অ খাইয়ে আৰু তামোল পান চব।
চ ছিঙি যায় পিছত মই চিলাই দিওঁ।
আ জোতা আছে?
জোতা চপ চলোৱা নেকি অহ চব পাৰো মই, উম।
কি কোৱা ভালে- ভালে চব
ঘৰ চৰ বনাই দিও।
কি বনাই দিয়ে?
ঘৰ।
তুমি মানে মিস্ত্ৰীৰ কামো কৰা?
নহয় মাটি দি সৰু ঘৰবিলাক যে।
অ- অ আচ্ছা- আচ্ছা মাটিৰ ঘৰ।
অ, বাতচা বিলকৰ কাৰণে।
বাতচ্ছা বিলাক খেলি থাকে তাতে ঘৰ বনাই দিয়া?
অ
ঠিকে আছে ঘৰ পোৱালি চবকো অলপ খেলাব লাগেতো।
উম, নাই কাগজেদিও বহুত কিবা কিবি বনাব পাৰো।
তুমি ডিজাইনবোৰ বস্তু বনাব পাৰা, কাগজেদি?
তোমাকো বনাই দিব পাৰিম মই।
কি কোৱা
সেইটো মানে বনাব মানে, তোমাক আঁকিব পাৰিম, মই ড্ৰয়িঙো পাৰো মানে।
অ ড্ৰয়িঙো ড্ৰয়িঙো কৰা।
উম
মোক আঁকি দিব পাৰিবা?
উম চাইকেলটো মানে মই শিকিলো মানে মোৰ যোনটো খুৰা আছিল না, খুৰাৰ দোকান আছিল খুৰা মানে মোক শিকাই দিলে আৰু তেতিয়া মানে মই মানে লাজ নকৰো আৰু নিকি খালি মই দোকানত নবহো মানে ঘৰতে লওঁ আৰু।
অ
আৰু জোতা চেণ্ডেলৰ জোতা চেণ্ডেলৰো বহুত প্ৰফিট হয় ন। এইটোত বহুত ইনকাম থাকে।
অহ।
এ ভাবা চোন বহুত আছে বহুত।
আৰু এনেকে কি কৰিছা তুমি মানে, জীৱনত? আৰু কিবা কাম তেনেকোৱা কৰা অ।
নাই কামটো একো নাই কৰা মই।
হে হে ভালকৈ কৰা নাই।
কি হৈ যাব বেয়া কাম এয়া, যিবিলাক কাম কৰো চবৰেতো পইচা লোৱা না ফ্ৰীকেতো কাকো একো কৰি নিদো ত সেইটোৱে হ'ল আৰু। ফ্ৰীতে কৰি দিলো হয় মই কলো হয় মানুবিলাক ফ্ৰীতে এনেকা এনেকা কৰো তেনেকা কৰো।
অ দিন দিনটোত কিমান টকা কাম কৰা তুমি?
দিনটো গোটেই গোটেই বিজনেছ মিলালে কেতিয়াবাতো এটা মিলালে এটা যাব নোৱাৰো না তেতিয়াও আৰু মিলাই টেন থাউজেণ্ড এটা পাও আৰু। এই দিনটোত নহয় মানে এক সপ্তাত
সপ্তাহত দহ হাজাৰ
অ অ
মানে মাহত
কষ্ট চলিছিলো উম উম খৰচাও ইমান আছে ন মানে সেইটো আৰু অ হে
হেল্ল'
হে অ মই তাকো একো ইনচাল মানে মই দিলে বেয়া পাই যে যিহেতু মই গাত লাগাকে গাত লাগাকে মানুহক কথা কৈ দিয়ো যে কিয় কৈ দিয়া সেই মানুহ বিলাক লাইকৰে হয়
অহ হয়ো বাৰু কিছুমান মানুহ থাকে এনেকা দেই একদম সজম নহয়
চবৰ লাইফত থাকে সেনেকা মানুহৰ লগত যদি ভাল পোৱা হৈ যায় তেতিয়াতো আৰু প্ৰব্লেম হৈ যায়
অ তুমি কাৰোবাক ভাল চাল পোৱা নে নাই
এই পাৰচেনেল কথা আৰু এতিয়া নকওঁ দিয়া
অ হয় ঠিক আছে বাৰু নোকোৱা
মানে সেইটো কৈ দিলে মই বহুত কথা কৈ দিম যে
অ বাৰু বাকী তোমাৰ ইনকাম চিনকাম শুনিও ভালে লাগিলে
কি কলা তোৰ ইনকাম শুনি ভালে লাগিলে অ তুমি তুমি কিমান পোৱা তোমাৰ মোবাইল আছে ন নিজৰ বিজনেচ বহি বহি মই উম অ মোৰ দিনটো চাৰি হাজাৰ তিনি হাজাৰ টকা ওলাই যায় দিনটোত ইমান ওলাই যায় যদি সেইটো দি দিব লাগিছিলে বহুত দিন আগতে
কি
কি এ একো নাই দিয়া
আঙুঠি অ মানে কি বুলি কয় বা ঠিকে কৈছা বাৰু
অ তুমি আৰু কাৰোবাৰ লগত কথা পাতি আছা নেকি
নাই নাই‌ তোমাৰ লগতে পাতি আছো মোৰ অলপ কাম অলপ আছে মই ফোন কৰি আছো হা
আচ্ছা ঠিক আছে দিয়া ঠিক আছে ৰাখিছোঁ ৰাখিছোঁ